হেল্ল'!
হেল্ল'!
অ' খুৰী।
আহ, ভাল?
অ' ভালেই। আপোনাৰ?
অ' মোৰো ভালেই ভালেই। কি কৰি আছিলা?
এই অলপ শুই গৈছিলোঁ, উঠি পেলাই চাহ একাপ বনাই পেলাই বহি আছোঁ। আপুনি?
অ মই এই চাহ তাহ খালো খাই কৰি লৈ উম উ কৰো তোমালোকৰ খবৰ লওঁ মা কেনেকুৱা গা ভাল পাইছেনে নাই গা বেয়া বুলি শুনিছিলো
অ গা আজি অলপ ভালে পাইছে এইগিনিদত কে
অ ভাল পাইছে ন অ অ অ অ
আপোনাৰ ঠিকে আছে আৰু
অ মোৰো অকমান কিবা কিবি ওলাইছে থাইৰইড কলেষ্ট্ৰল তেনেকে ইমান বেছি বেছি নহয় আৰু
অ অ
অ অলপ অলপ মানে সেই তাকে দেখুৱালো হেৰি ব্লাড টেষ্ট কৰাব দিছিলে কৰালো
উম
তাৰপিছতে দৰৱ খাইছো এতিয়া অলপ আগতকে ভাল বৰ শুই থাকিব মন যায় কাম বন কৰিব মন নাযায় বিষ গোটেই গা তেনেকুৱা হৈ আছিলে
অ অ মাজতে মানে বায়ে কৈছিলে আপোনাৰ বিষ হল বুলি
অ অ এদিনটো বেছিয়ে হৈ গৈছিলে মানে একদম ভড়ীখন চিধাও কৰিব নোৱাৰো বেকাৰও কৰিব নোৱাৰো মানে তাৰ পিছতে আকৌ সেই বিষৰ দৰৱ এটা খাই পেলাই আকৌ ভাল পালো তাৰ পিছত আকৌ নাই কিনো হয় ধৰিবই নোৱাৰো তাকে
তেওঁক বিষত মানে এনেকে পেইন কিলাৰ পিটিককে খাই নিদিব দেখায়ে লব পাৰিলে
অ মানে কেতিয়াবা যে বহুত অসহ্য হৈ যায় যে তেতিয়া খাবলগীয়া হয় আৰু দেখালেও ডাক্তৰে পেইন কিলাৰ দিয়ে ন বিষ থা কেলে
উম উম উম
মানে ইমান বেছিও নাখাও সেইদিনাখন মানে একদম বহুত বেছি হৈছে, মানে ভৰিখন একো কৰিবই পৰা নাই মানে তাৰপিছতে উম কিবা পাক চাক খাই গৈছিল নেকি? হীৰ চিৰ ৰাতিপুৱা ৰা ৰাতিপুৱা মানে এই বাৰীত মই ৰাতিপুৱা আকৌ বাৰীত কাম কৰি থাকো ন কিবা কিবি এইবিলাক হেৰি কৰো দা, কোৰ, কটাৰী চব মাৰো নহয়।
অ আপোনাৰ আক ফুলৰ বাগানখনো আছে নহয়।
অ অ মোৰ মানে ৰাতিপুৱা উঠি মানে সেই সেইখিনি কাম কৰিলেহে মোৰ মনটো ভাল লাগে মানে ফুলনিখনত ফুলে নহয় আৰু বাকী এইবিলাক হেৰি উম অন্যও আছে।
আপোনাৰ অ আপোনাৰ আকৌ সেইখিনি বস্তু দেখি ভাল লাগে যে মানে অ ফুল চুল হওক যিখিনি বস্তু টো মানে ধুনীয়াকে ৰাখি থৈছে যে।
অ অ তাকে সেয়ে মই মানে সেইবিলাক কম কৰি ভাল পাও গা চা বেয়া থাকিলেও মানে অলপ হলেও কৰিলেহে মোৰ মনটো শান্তি লাগে তাৰমানে
উম উম সদায় কৰে যে সেইকাৰণে
অ সেইটোৱে এতিয়া বাৰু দৰৱ খাই অকমান ভাল পাইছো বিষ চিষ কমিছে বাৰু বহুত খিনি
উম
অকমান ভাগৰ ভাগৰ ভাৱটো আছে আৰু খাইছোঁহে আৰম্ভ কৰিছোঁহে ভাল হক ভাল হ'ব।
উম হুম
উম, তাৰপিছত বাকী তোমাৰ ঠিকে আছে পঢ়া শুনা ভালকে চলি আছে?
অ', পঢ়া শুনা চলি আছে। হেল্ল'
অ', অ', অ', তাৰপিছত এতিয়া কি অ', অ' নাই - নাই - নাই, নেটৱৰ্ক মই শুনি আছোঁ বাৰু ভালকে। উম, এতিয়া কিবা পৰীক্ষা চৰীক্ষা হৈ আছেনে নে শেষ হ'ল?
পঢ়ি পৰীক্ষা মানে হেৰি আ, কে লাষ্টৰ চেমিষ্টাৰ পৰীক্ষা কেইটা শেষ হ'ল।
এতিয়া তাকে চাও মানে ক'বাত আ, ক'ত এডমিচন লওঁ সেইটোয়ে মানে ঠিক কৰিব পৰা নাই।
তোমাৰ এইবাৰ ডিগ্রী কমপ্লিট হব ন?
অ', ডিগ্ৰী কমপ্লিট মানে আমাৰতো চাৰি বছৰ কৰি দিছিলে।
অ',
কিন্তু চাৰি নম্বৰ বছৰটো মানে পি এইচ ডি যোনে যোনে কৰিম ভাবি আছে তেওঁলোকৰ কাৰণে বেছি সুবিধাজনক হয়। মোৰ এতিয়া পি এইচ ডি কৰা মানে মন নাই সেইটো কাৰণে মই ভাৱিছো কি আ, মানে তিনি বছৰতে ওলাই পেলাই আ, মাষ্টাৰ্ছ টো কৰোঁ কৰি পেলাই চাওঁ কিবা তেনেকে ভাবিলো এতিয়া চাঁও আৰু কি হয়?
অ', অ', অ', ঠিকে আছে এইটো তাৰ কাৰণেতো এণ্ট্ৰেঞ্চ দিব লাগিব চাগে ন' মাষ্টাৰ্ছৰ কাৰণে?
অ', এণ্ট্ৰেন্স দিব লাগিব।
অ', এপ্লাই কৰিছা?
অ', কৰা হৈ আছে।
অ', অ', এণ্ট্ৰেন্স বিলাক কেতিয়া আছে?
এণ্ট্ৰেন্স মানে জুলাইতে আছে আ, যিমানখিনি আছে গোটেইকেইটা জুলাইতে আছে।
অ', ঠিকে আছে, তেনেহলে ভালকে পঢ়া
অ', তাকে
আ, আজিকালি আৰু যিহে কম্পিটিচনৰ যুগ হৈছে ন'।
উম, চিট পোৱাটোৱে টান হৈ গৈছে।
পোৱাটো টান আকৌ পঢ়ি ওলোৱা পিছতো চাকৰি পোৱা টান সেয়াই মানে বহুত কষ্ট কৰিবলগীয়া হয়, আজিকালি ল'ৰা ছোৱা ছোৱলী বিলাকে
উম,
উম, উপাই নাই কৰিব লাগিব আৰু কি কৰিবা ন
অ', তাকে
উম, মায়ে কি কৰিছে ভাত বনাইছে?
মা ভাত বনাই আছ মানে হেৰি চিৰিয়েল চাইছে ভাত হেৰি কৰি আছে চব্জি কাটি আছে।
অ', অ', অ', দেউতা আছে ঘৰতে
দেউতা আৰু দাদা গুৱাহাটী গ'ল
অ', গুৱাহাটী গ'ল নিকি?
অ', এই দেউতাছ্ স্কুলৰ মানে ৰান্ধনীজনৰ পুতেকটোৰ অ যোৱাকালি ৰাতি বোলে হেৰি ষ্ট্ৰক আহিছিলে।
অ',
তাৰপিছত এতিয়া মানে হেৰি একো চেন্সে আহা নাই। সেইটো কাৰণে জি এম চি এইচলৈ ৰা ৰেফাৰ কৰি দিলে। এতিয়া তাতে আছে। আ', তাৰ মানে হয়তো পেৰেলাইজ হোৱা নিচিনা হৈ গ'ল মানে
ইয়াত প্ৰথমতে চিভিলত দেখুৱালে নেকি
নহয় প্ৰথমতে এএ চুলতানখন যে
অ', অ, চুলতান অ, অ,
অ', তাত তালেকে লৈ গৈছিল, কিন্তু তাতে মানে অ কালিৰ পৰা তেনেকে পেলাইহে থৈ দিছে ভালকে একো মানে ট্ৰিটমেন্ট কৰা নাছিলে। তাৰপাছত সেই লাষ্টত ৰেফাৰ কৰিছে। তেওঁলোকক লৈ গৈছে আৰু তাৰপিছত আ জি এম চি এইচলে বাকী আপুনিয়ে ভাত বনালে। হেল্ল', হেল্ল', হেল্ল',